অ'
হয় কওক কোনে ক'লে?
হয় কি কৰি আছা?
অ' এয়া আছো।
অ ভাত খালা?
খালো খালো।
হয় গৰম কেনেকুৱা হৈ পিনে।
গৰম টাৱাম দিছে।
গৰম তাৱাম দিছে ন? তিকে তিক এতিয়া গৰমত মানে বা বহুত মানে মানুহ বিলাকৰ বিলাই নাইকিয়া হৈ গৈছে।
হয় হয় একদম অৱস্থা নাইক
উম এই গৰমত হয় তেনেকুৱা লে মানে গছৰ তলত বেছি বিশেষকে বহি থাকিব লাগে, গছৰ তলত পুখুৰী কিনত তেনেকে মানে ধৰা গছৰ পৰা বহুত মানে ভাল বতাহ বতাহু অক্সিজেন লগতে পুখুৰীৰ পাৰত তেনেকে বহি থাকিব লাগে।
উম-উম।
এইবিলাক তেনে মানে পৰিত্ৰাণ পাব পাৰি ন গৰমৰ পৰা।
তাকে মই এতিয়া বৰ্তমান গছৰ তলতে আছো এতিয়া আহি পেলাই অলপ ইয়াতে বহিব লৈছো। আৰু বতাহত বতাহ অলপ দি আছে।
হয়। এই গৰমত আৰু মানুহ বিলাকে খেতি বাতি কৰিবলৈ যে মানে নোৱাৰা হৈ গৈছে মানুহ বিলাকৰ।
পানীয়ে নাইকিয়া হৈছে অলপদেৰি এইফালে।
উম পানী চানী গোটেইখিনি নাইকিয়া হৈ গৈছে হয় দিয়া পানী পোৱা নাই। হৈছে খেতিয়কবিলাকৰ কষ্ট হৈছে।
উম উম।
উম তাকে। সেইফালে খেতি বাতি কেনেকুৱা মানুহ বিলাকৰ?
খেতি বাতি লগাইছে বাকী যোৱা কেইদিনমানৰ পৰা অলপ বৰষুণ। পানীৰ কাৰণে এইকেইদিন অলপ অসুবিধা হয়, এইকেইদিন বৰষুণ চৰষুণ নাই। অ তাৰ আগৰ কেইদিনমানৰ এসপ তাৰমানে আগতে বৰষুণ কেইদিনমান দিছিলে তেতিয়া মানুহে কঠীয়া চঠীয়া অলপ পেলাইছে। তাৰপিছত কঠীয়া কিছুমানে আগতীয়াকে পেলোৱাখিনিয়ে অকণ। ঘ ম মাটি চহাইছে আৰু। বৰ্তমান মানুহখিনি বাকী লাহে ধীৰে কৰি আছে কিন্তু পানীৰ অভাৱত অলপ
উম মানে চ বিশেষকে এতিয়া যেনিবা আমাৰ অসম চৰকাৰ খনৰ যেনিবা পদক্ষেপ কিছুমান জলসিঞ্চন মানে-মানে পানীৰ হেইটো লৈছে। তে পথাৰত পানী দিয়া ব্যৱস্থাটো ত তাৰ পৰাও ধৰা মানে মানুহ বিলাকৰ অকমান সুফল লাভ কৰিছে নেকি নহ?
উপকৃত হব তাৰ পৰাই বহুতখিনি উপকৃত হ'ব কিন্তু এতিয়ালৈকে বৰ্তমান আমাৰ এইখিনিলৈকে পোৱাহি নাই বাৰু।
উম কঠীয়া চঠীয়া মানুহবিলাকে পাৰিব পাৰিছেনে বাৰু?
পাৰিছে কম পৰিমামানে কৰিছে কিছুমান পানী যিখিনি জেগাত আছে পানীৰ অভাৱ নাই সেইখিনিয়ে কৰিছে পানী যিখিনি নাই সেইখিনি অলপ দিগদাৰ হৈছে মানুহখিনিৰ।
হয়-হয়-হয়। উম। আমাৰ তেনেকে ইপিনে আমাৰ পাহাৰীয়া অঞ্চলতো গতিকে মানে কঠীয়া চতিয়া মানুহে ইমান পাৰিব পৰা নাই পানী যিহেতু কম আৰু গৰমৰ উত্তাপটো বেছি হৈ গৈছে কি মানে দিনক দিনে বৃদ্ধি। ত' মানুহ বিলাকে মানে সেইকাৰণে মানে পথাৰত মানে। এ যাবই নোৱাৰি চবেই মানে গছৰ তলে বাঁহৰ তলে তেনেকে বহি পেলাই মানে উম। অ মানে দেহতো নিজৰ সতেজ পৰি ৰাখিছে আৰু এনেকুৱা গৰম পৰিছে আৰু গৰমৰ পা মানে পৰিত্ৰাণ পাব হলে মানে তোমাৰ এই বিশেষকে ফলৰ ৰস মানে ধৰা আইন বিলাক মানে। আ অমিতা বা এনেকে তিহু আনাৰস এনেকে ভালকে সুধি বিশেষকেই তিঁহুটো আমাৰ ভাল ভাল আৰু খালে গৰমৰ পৰা বাচিবলৈ হলে
উম হুম হুম শৰীৰটো পানীৰ পানীৰ কাৰণে বহুত ভাল শৰীৰত পানীৰ পৰিমাণ বৃদ্ধি হয়
হয় নেমু চৰবত তেনেকে খাব লাগে আৰু তেতেলী পানী তেনেকে গৰমত খাব পা পায় তেতেলী পানী মানে গৰমত এইকাৰণে খাব লাগে বিশেষকে মানুহৰ দেহতটো শীতল কৰি ৰাখে প্লাছ তাৰপা হেৰি নহয় কি কয় এইটো উম পেৰালেচ মানুহ বিলাক পেচাৰ ষ্ট টব নহয় ন সেইকাৰণে খাব লাগে তেনেকে পৰিত্ৰাণ পাব হলে আৰু আজিকালি মানুহ বিলাক তেনেকে অকণ মানে খেতি পথাৰলে মানে গৰম বুলিও নহয় এলেহুৱাও হৈ গৈছে কাৰণ যান্ত্ৰিকতাৰ বেছি মানে এ যান জঁটৰ মানে হেৰি বিলাক আহিছে এটো ইলেক্ট্ৰনিক বস্তুবিলাক বেছি হ'ল যেনেকে ধৰা আ ট্ৰেক্টৰ পাৱৰ টিলাৰ তেনেকে ধৰা ইলেক্ট্ৰনিক বস্তুবিলাক আমাৰ মানে পথাৰ খনত বেছিকে সোমাই গ'ল গতিকে মানুহ বিলাক অক গৰম পায় বুলিয়ে নহয় মানে এ তেনেকে চাইডৰ পৰা অকমান মানে এলেহুৱা হৈ অহা নিচিনা মানে অনুভৱ হৈছে আৰু এক চাইডে সেইটো মানে খুব সফলো ক'ব লাগিব কাৰণ সময়ৰ কাম সময়ত হৈ যায় নহলে আমাৰ মানে ধৰক কে না নাঙলে গৰু দি হাল বালে বা নাঙলে দি হাল বালে মানে ধৰা সময়তো অকন দীঘলীয়া হৈছে মা বিৰা-কৌ কষ্টতো বেছি হৈ যায় এতিয়া খেতিয়ক বিলাকে ধৰা অকন বেছি কে ধৰা এ কাম মাটি অলপ বেছিকেও ধৰা খেতি কৰো, খেতি কৰিবলৈ লব পাৰে। ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ হোৱা কাৰণে সেই ফেলে অৱশ্যে সুফলে হৈছে ট্ৰেক্টৰ চেক্টৰ ওলোৱাৰ কাৰণে
সময় কম লাগিছে অলপ সেয়াই
মানুহ বিলাকৰ মানুহ বিলাকৰ ধান চান কাট কটোৱা ককৰা এইবিলাকতো মেচিন বিলাক হৈছে ভাল ভালেই হৈছে যেনিবা
সেইটো হয়
হয় হয় সেইবিলাকৰ পৰা সুফল আহিছে যেনিবা
বাকী আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ এতিয়া প্ৰযুক্তিবিদ্যা কিমান আগবাঢ়িছে মানে ধৰি লওক অ তাত ইমানখিনি মানে য যন্ত্ৰ চন্ত্ৰ ব্যৱহাৰ হৈছে বিশেষকে
আমাৰ পিনে এইপিনে ধৰক আ লাহে লাহে সকলো খিনিয়ে সোমাইছে ধান এতিয়া যিহেতু পোৱা ছিজন ট্ৰেক্টৰ তেনেকে ধৰক পাৱাৰ টিলাৰ বা তেনেকে এইবিলাক লগোৱা হৈছে আৰু বৰ্তমান বৰ্তমানৰ টে ট্ৰেক্টৰ পা পাৰ্টিলা বিলকে আহিছে আৰু
সেইটো হয় বাৰু সময় কম লাগে সোনকালে হ'বলৈ চেষ্টা কৰি আছে মানুহবিলাকে তেনেকে পজিটিভ দিয়া হৈছে
এপিনে পা মাটিয়ে বাৰীয়ে এনেকে ৰো হবলে অকনমান ধৰা হেৰি পাইছে কিন্তু যোনবিলাক অঞ্চলত আপোনাৰ ধৰক বানপানী হৈছে সেইবিলাকক আপোনাৰ আকৌ আমাৰ ইপিনে গৰম আৰু আপোনাৰ ধৰক পানী নাই সেইকাৰণে আমাৰ খেতি খেতি পথাৰ নোহোৱাও নোহোৱা হোৱা নিচিনা হৈছে কিন্তু যোনটো চাইদৰ আপোনাৰ ধৰক দ বা উহু মানে এহে মানে হা ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে যোনবিলাক সেইবিলাক অঞ্চলত সেইপিনে বানপানী বিলাক হোৱা কাৰণে খেতি পথাৰতো নহয় এ হৈ গৈছে মানে সমছ্ চৰ অঞ্চল বিলাকৰ সমস্যা বেছি হৈ গৈছে
আচ্ছা সেইটো হয় বাৰু।
তেওঁলোকৰটো আৰু কষ্ট হৈছে চাগে।
উম বিশেষকে গছ গছনি কম হৈছে গছ গছ-
অ বিশেষকে মানে গৰম বাহাৰ মেইন কথাটো হৈছে গোলকীয়া উচ্চতা বাহাৰ মানে হৈছে যে গছ গছনি মানে মানুহৰ পৰিমাণ কাটি কাটি গোটেইখিনি নাইকিয়া হৈছে ঘন ঘন বসতি বেছি হৈছে। ঘন বসতি বেছি হোৱা কাৰনে গছ গছনিবিলাক নাইকিয়া হৈছে আৰু গছ গছনি নাইকিয়া হোৱা সেকাৰণে মানে গৰমটো গৰমৰ প্ৰভাৱ বেছি পৰিছে। আজি এনেই কিমান ডিগ্ৰী চেলচিয়াছ গৈছে আপোনালোকৰ পিনে? থাৰ্টি এইট ডিগ্ৰী বা থাৰ্টি এইট আঠত্ৰিশ। যিকিতে বহুত খিনি গৈছে দিয়কচোন।
বহুত বহুত গৈছ-
হয় হয় তাই সে সেই
পমানটো বেছি হৈছে এক-
যিমান উম যিমান পাৰা মানে ধৰক মা মচলৰ পৰা মস- ত আৰু মাংস এই খিনি পৰাপক্ষত দূৰতে থাকিব লাগে। মা মছলাৰ পৰা মানে ঘৰত যোনবিলাক বাৰীৰ সুতৰীয়া চুটে দুবৰীৰ এইবিলাক যোনবিলাক ধৰ ঘৰৰ বস্তু অৰ্গেনিক। হয় হয় হয় যোন বিলাক আমাৰ থলুৱা যোনবিলাক বস্তু। তেনেকে ধৰক গৰমত আপোনাৰ খাব লাগে কল পচলা। সেইবিলাক বস্তু খালে মানে আপোনাৰ ধৰক দেহটো শীতল থাকিলে ন।
হয়।
হয়। সেইখিনি বস্তু বেছিকে মানে আপোনাৰ মানহ আমাৰ মানুহখিনিয়ে বেছি চকু দিব লাগে এইবিলাক অ- সমাপ্তৰ পৰিত্ৰাণ পাব হ'লে।
টেঙা জাতীয় বস্তু খাব লাগে।
হয় হয় হয় টেঙা জাতীয় ধৰক তেনেকে ধৰক। আহ ক'বলৈ গ'লে জিল মিল জিল মিল শাকো খাব লাগে তেনেকে ধৰক অকমান ধৰক শাক তেনেকে খাব লাগে আৰু, টেঙা জাতীয় বস্তুৰ লগত ধৰক।
ৰাস্তা তেনেকে খোৱা হৈছে বৰ্তমান।
হয় হয় হয় খুৱাইছে মানে আপোনাৰ ধৰ ওচৰ চুবুৰীয়া মানুহকো তেনেকে জনাব যে গৰমৰ পৰা কেনেকে মানে দৰক পৰিত্ৰাণ পাব পাৰি হয় নে।
হয় হয়।
উম তেওঁলোকৰও কথাখিনি কলে অৱগত কৰিলে কিছুমান ধৰক নাজানা মানুহ থাকেতো। ত তেওঁলোককো জনাই
নিশ্চয় জনাম নিশ্চয় জনাম এ যিখিনি মানুহ আছে মোৰ ওচৰে পাজৰে। গোটেইখিনি জনোৱা হৈছে কিছুমান মানুহক যিখিনি যিমান খিনি। জনাবলগীয়া থাকে আৰু বহুতখিনি মানুহ তেনেকৈ খাইছেও গাঁৱৰ যিখিনি
উম হম হম। আমি এতিয়া ধৰক টাউনতে তেনেকে নাপাও হয় হয় আমাৰ ইয়াৰ পৰাটো। কণত বেছি গৰমটো পৰিছে নহয় জানো, যান জঁটৰ ভিৰ কাৰণে।
বিশেষকে তাত গছ গছনি কম টাউনত। সেইকাৰণে বেছি গৰমৰ উত্তাপটো বেছি আৰু মানে তাত যান বাহনৰ যিবিলাক অহ আপোনাৰ যেনেকে চাপোজ আহ কিছুমান আপোনাৰ ধৰি লওক। এইবিলাক মেচিনেৰি বস্তু বেছি চলি আছে তাত ফেক্টৰী চেক্টৰী এইবিলাক। বেছিকে চলি থাকে প্ৰডাক্টফতৰ কিবা কিবি এইবিলাক বস্তু তাৰ পৰা উত্তাপটো বেছি আহে।
হয় হয়।
বেছি তাত গৰম প্ৰভাৱটো বেছি।
হম হম হম। বেছিয়ে ধৰ আমি মানে ধৰক এজোপা গছ কাটিলে মানে আমি উম, পাৰাপক্ষত আমি ধৰক দুজোপা গছ তিনিজোপা গছ মানে এজোপা হলেও আমি ৰুব লাগে। এজোপা কাটাৰ লগে লগে আন এজোপা গছ ৰুব লাগে, এতিয়া আমাৰ অসম চৰকাৰে বাৰু ধৰক মহিলাসকলক ভাল এটা হেৰি দিছে। উদ্যমতা আঁচনীটো যে আপোনাৰ দিছে যে আপোনাৰ দশ হেজাৰ প্লাছ পুলি দুটা, তিনটা তেনেকে দিছে নহয় জানো, তে তাৰ পৰা যদি আমি পা ধৰক এক এক লাখ অসমৰ এক লাখ মানুহকে যদি মানে তেনেকে ধৰক পুলি দিছে। এটাকে হলেও আপোনাৰ এ এক লাখ পুলি হ'ব হয় এক লাখ মানুহক দিলে, ত' সেই এক লাখ টা পুলি বাচিলেও মানে ধৰক, আমাৰ কিমান এটা গৰমৰ পৰা পৰিত্ৰাণ পব পাৰি সেই
নিশ্চয় নিশ্চয়, সেইটো হয় সেইটো ভাল পদক্ষেপ লৈছে ভাল কাম কৰিছে একচুৱেলি আ এটা কথা ইয়াৰ মাজতে কৈ লৈছো, এইখিনিতে এই কিন্তু তেনেকুৱা অকল চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰি থাকিলেও নহ'ব। নিজেও কিছুমান বস্তু কৰিব লাগিব, নিজেও কিছুমান বস্তু লগাব লাগিব। তেনেকুৱা বহুত খিনি মানুহ এতিয়াও, মানে পিছ পৰি আছে। যিখিনি বস্তু নাজানে, তেখেতসকলক কব লাগিব, তেনেকুৱা ধৰণৰ কথা আৰু।
হয়, হয়, সেইখিনি আমি ধৰক, মানে ভাল এটা কলা লব অ, লগীয়া কথা আৰু। যিখিনি কাম কৰিছে দে এইবাৰ, উম,
এ ভাল খিনি পদক্ষেপ লৈছে, বহুত খিনি উন্নতও হৈছে, যথেষ্ট খিনি কাম কৰিও আছে। আৰু কৰিবলগীয়া বহুত খিনি আছে, চাগে বহুতখিনি উন্নয়ন কৰিব।
উম, উম,
যিমান খিনি দেখি আছো ঠিকেই কৰি আছে বৰ্তমানলৈকে।
হয়, হয়, তাকে, বাকী আপোনাৰ লগত যিয়ে নহওক কথা পাতি আপোনাৰ লগত যেনিবা ভালেই লাগিলে। অ', আকৌ এনেকে ল মানে ধৰক কথা পাতিম। হয়, হয়, বাকী কথাখিনি আপুনি ধৰক অ', মানুহক নিজেও ধৰক সচেতন গৰমৰ পৰা, যিমান পাৰে বাচি থাকিব আৰু ৰাইজক আপুনি ধৰক ওচৰ চুবুৰীয়া মানুহকো তেনেকে কথাখিনি কব আপুনি অৱগত কৰিব।
নিশ্চয় নিশ্চয়।
আপোনাৰ কথা পাতি ভাল লাগিল দেই। হয়, হয়, হয়, হয়, হয়, হয়, বাকী খোৱা বোৱা আপুনি কৰিলে নহয়, নহয় জানো? হয়, হয়, খালো দিয়ক মই বৰ্তমান। ঠিক আছে ধন্যবাদ হা, অ, অ, আকৌ কথা পাতিম বাৰু, উম, উম,